এ ওলাই আহিছো বুইছা যিহে গৰম পৰিছে। এ ল'ৰা এটাৰ লগত আহিছো উম।
ঠিকে আছে যি গৰম দিছে ঘৰৰ ভিতৰত সোমাই থাকিব মনেই নাযায় ন'
এই যিহে গৰম দিছে মানে ঘৰখনত সোমাই থাকিলে একে মানে হেই প্ৰেছাৰ কুকাৰটো ভিতৰত সোমোৱা থকা নিচিনা লাগে গম পাইছা।
উম, সেইটো হয় বাৰু এই গ নদী কিনাৰত বহি ভাল লাগে বতাহ চতাহ দি থাকে অলমান।
উম, অকমান ৰ'দটো গ'লে বেছি ভাল লাগে বাৰু বতৰটো কি আছিলে অলপ ঠাণ্ডাও কৰে গৰমও কৰে।
ঠাণ্ডা কৰিলে ভাল লাগে গৰম দিন যে
উম। সেইটো বাৰো তুমি ঠিক কৈছা এতিয়া চোৱা কালি ৰাতি বৰষুণ দিলে এতিয়া আকৌ এই গেলা গৰমডাল দিছে। হে ওলাবই মন যোৱা নাই।
এ এবাৰ বৰষুণ দিব এবাৰ ৰ'দ দিব কি কৰিছে বতৰটোৱে জানিব আৰ
অ', সেইটোৱেইটো। এই অলপ আগতে এই ৰুটি খাই আহিছো মই চাহ তাহ নাখাও যে ৰাতিপুৱা।
অ', অহ অ', ঠিকে আছে।
তাৰ কাৰণে উম, পিছে ক'বালৈ যোৱা কথা আছে আজি যাবানে নাই?
যাম বাৰু অলপ পাছতকে যাম মানে।
উম, মানে এট মানত যামটো।
অ'।
এনে ভাবিলো কেইটামান কামো আছে মোৰ কাম কেইটা কৰি লওঁ তেতিয়া মানে গৈ ভাল লাগিল হেতেন তাত
সেইটো মোৰ অ', সেইটোৱে মোৰ মোৰ কাম দুটামান আছে বাৰু অকণ পিছতকে গলেও হ'ল দেখোন দুঘন্টা এঘণ্টা পিছত।
অ', কাম কেইটা শেষ কৰি গ'লে বেছি ভাল হয় নে কি কোৱা?
সেইটো হয় কাম কেইটা খতম কৰি গলে নিজৰেই ভাল আৰু।
উম মই অলপ আগৰ ঘৰলৈ গৈ আছো হে মানে ইয়াত নেটৱৰ্কতো অলপ স্ল যে এই ঠাণ্ডাকণলৈ তুমি কণটে ৰখি থাকা নন্তে কি কোৱা
হুম হুম
মই বোলো এই আগৰ গছ জোপা গছ এজোপা আছে তালৈ গৈ আছিলো মানে খোজকাঢ়ি
অ অহ অহ ঠিকে আছে যোৱা যোৱা
উম এ পিছে তুমি কিবা খালানে নাই
মই এহ চাহ ভাত ভাত খাই আহিছো
ভাত খালা
উম উম ভাত চাত খাই মেলি আহিছো
ৰাতিপুৱা ৰাতিপুৱা তোমালোকৰ ঘৰত মানে ভাত বনাই ন সেইকাৰণে ভাতেই খাই দিলা দাইৰেক্ট
হুম হুম
ভাত বনাই কাৰণে ভাতে খাই দিলা নিকি
অ ভাত খালো অ এ সোনকালে আজি বনাই দিলে আজি মানে খাব মন নাছিলে এই মায়ে ক'লে ভাতটো খাই দে বুলি খাই দিলো আৰু ভোকো লাগি আছিল অলমান ৰাতি ভাত নাখালো যে
অহ ঠিকেই আছে বাৰুতে
উম ভোক লাগিলে খাই দিব লাগে আৰু
উম আ নিজৰ সেইটো মানে অলপ ৰাখিব লাগে স্বাস্থ্যটো ভালকৈ
উম সেইটো হয় বাৰু
উম এতিয়া গৰমত চাবাচোন খাবলৈও মন নাযায় অ কাইলৈ দেওবাৰ দেওবাৰ
কাইলৈ ভোজ এটা খাব পাৰি কি কোৱা
পাৰি কিন্তু কি ক'ম এই পইচা এটা পোৱা কথা আছে গম পাইছা দিয়াই নাই নহয় পইচাটো সেইটো হ'লেই মানে খালো হেতেন আৰু
সেইটোৱে মোৰো পইচা এটো পোৱা কথা আছে সেই পইচাটো হ'লে মানে চবে ভোজ খাম আৰু মিলাই মিলি ন
আজি যদি হয় আজিয়ে মানে হোৱা কথা আছে যেতিয়া যি টি হৈ যায় শুনা আজি য দি হৈ যায় তেতিয়া হ'লে ভোজটো খাই ভাল লাগিব নে কি কোৱা
সেইটোৱে আজি মানে হৈ গ'লে কাইলে ভোজটো খাই ভাল লাগিব আৰু
উম
খাই থ হয় খাই দিলো হয় ন ভোজটো চবে পইচা চইচা মিলাই পেলাই সেই পইচাটোও নোসোমোৱা হ'ল নহয় এতিয়া
সেইটোৱে মানে কি হৈছে গম পোৱা নাই চাৰ্ভাৰৰ প্ৰব্লেম বুজিছা আজিকালি যিহে চাৰ্ভাৰ ইছু হৈছে আৰু জানাই নেটৱৰ্কো কেনেকুৱা হেৰি নেটৱৰ্ক স্ল চলি থাকে
পিছে কলেজ চলেজ যোৱা নাই নেকি
হে কলেজ এতিয়াতো বন্ধ দিছে তুমিতো গম পোৱাই আৰু যে জুলাই মাহতটো বন্ধ দিয়েই অ আগষ্টৰ পৰা খুলিব
উম
তাৰপিছত এতিয়া খুলিলে যাম আৰু তোমাৰ লগতে যাব লাগিব একেলগে নে কি কয় কথাটো
উম হ'ব হ'ব একো নাই যাম একেলগে একে ল'গে যাম দুটাই অ
অ এতিয়া আগষ্টৰ পৰা স্কুল খ কি কলেজ খন খুলিলে কি কৈছা
কলেজখন সোনকালে খুলিব লাগে আৰু যাবলৈ মন গৈ আছে কলেজলৈ যোৱাই নাই বহুত দিন।
এইটোয়ে এতিয়া ঘৰৰত থাকি আমনি লাইছে হয় নে নহয় কথাটো কোৱা।
উম সেইটো হয় বাৰু আমনি লাগিছে বহুত।
থাকিলে মানে কিবা এটা ভাল লাগে হয় নে নহয় কলেজখন গ'লে কিবা এটা মানে অ সেৰিও হৈ থাকে।
লগ পোৱা হয় ন উম গম পাইছো বাৰু।
সেইটো কাৰণে বেছিকৈ ভাল লাগে কলেজ লগ চ পোৱা হয়তো।
তুমি ফাৰ্ষ ছিয়েমত এবাৰ ন।
এ ঘৰ কি কিমান অ এবাৰ লৈছো মানে মোৰ ঘৰত অলপ অসুবিধা হৈ আছিলে যে যাৰ কাৰণে মানে মই দুবছৰ দিবলীয়া হল সেইকাৰণে কি কবা এইবাৰ এডমিশনটো লৈছো।
তুমি কি বিভাগত লৈ আছা।
মই হেৰি মানে বিভাগ নহয় মই মেজৰ লোৱা নাই নহয় মই মাইনৰ লৈহে পৰিছো যিহেতু বিভাগতো গম নাপাওঁ এতিয়া কি বিভাগ হ'ব মোৰ, পাছ কৰিছিলোৱে পইচা অ ঠিক কৈছা তুমি কথাটো
উম ঠিকে আছে ঠিক আছে এনেকে পঢ়ি থাকিলে হ'ল আৰু থাৰ্ড ছেমত চেঞ্জ কৰি ল'ব পাৰিব
উম।
অঁ শুনিছো তাৰ চমত বোলে মেজৰ যদি চিট খালী হয় তোমাৰ যদি সেইটো চাবজেক্টত অলপ নম্বৰ ভাল আহে।
উমঁ তেল লৱ পাৰিবা।
তেতিয়াহ'লে তুমি মানে মেজৰ কৰি ল'ব পাৰি আৰু।
উমঁ উমঁ।
কটো সঁচা নে মিছা।
সঁচা সঁচা এতো লৈ লৱ পাৰিবা থাৰড চেয়েমত লব পাৰি এনেকে মেজৰ লৱ পাৰি।
তেনেকুৱা হলে ভালেই মানে যেতিয়া আমি টেনচন নোৱাৰ কথাত তোমালোকে পঢ়িম যদি এই নম্বৰ চম্বৰ মাৰ্ক টো ভাল আহে তেতিয়া আমি হেৰিটো কৰি ল'ব পাৰিম বাৰু দেখিছে এডমিশনতটো মেজত কৰাই লব পাৰিম আকৌ।
উমঁ সেইটো হয় বাৰু তুমি পাৰিবা কৰাবলৈ সেই নম্বৰটো ভালে আনিব লাগিব আৰু।
সেইটোৱে আনিবতো লাগিব তোমাক কিবা এটা কিবা এটা হেৰি চিট পাবলৈতো তোমাক জানাই আজালি যিহে কম্পিটিচন হৈ থাকে প্ৰতিযোগিতা যা ওলগে হেৰি হৈ গৈছে। উমঁ তোমাৰ যদি নম্বৰান নম্বৰ বেছি নহয় তেতিয়াহলে তোমাৰতো হেৰি কি আছিলে পঢ়াকিছিলে পঢ়িব হেৰি পাম বুলি ছিট পাম বুলিও আশা কৰিব আজিকালি টান হৈছে কলেজত।
উমঁ সেইটো হয় বেছি বেছিকে পঢ়া পোৱালিও এতিয়া চিট নোপোৱা হৈ যায়।
উমঁ। এতিয়া মানে কি হৈছে এইবিলাক মানে গমেই পোৱা নাই আৰু এতিয়া- জানাই মা বস্তু দাম যি বাঢ়ি বাঢ়ি আছে।
সেইটো হয় বাৰু বস্তু বহুত দাম বাঢ়িছে কি ক'ব আৰু অ অ সেইটো হয় বাৰু।
অঁ বস্তুৰ দাম মানে এনেকুৱা জুই চাই হৈছে নহয়।
উমঁ বহুত দাম আহিযাই এতিয়া গাড়ীৰ তেলৰ দামেই মান বাঢ়িছে আৰু।
অঁ সে দহ টকা বাঢ়ি গ'ল দহ টকা মানে বহুতেই বাঢ়ি গৈছে লিটাৰ দহ টকা হলে তোমাৰো আৰুজগতে যদি তুমি হেৰি লিটাৰ লৈ এতিয়া এশ টকা লোকচান হৈ যায় তোমাৰ দহ লিটাৰ ল'লে।
সেই সেইটো আৰু উমঁ।।
আৰু ইফালে ই টুৱেণ্টি পে টো লাগিছে সেইটোতটো জানাই। টি টুৱেণ্টিৰ কাৰণে মানে হেৰিও হৈ আছে অলপ।
উমঁ সেইটো হয় বাৰু।
ই টুৱেণ্টে তলৰ কাৰণ মানে এতিয়া ধৰ গাড়ীবিলাকো বেয়া হৈছে মোৰ। অঁ এতিয়া দামটোও বঢ়াইছে তেল ভয়াৱলৈভয় মানে দাম- টো পাইছ তেলতটো ভৰাবলৈও ভয় হৈ গৈছে ই টুৱেলটো কাৰণে। মোৰ মাজতে গাড়ীখন চিচ মাৰিলে তুমিতো গম পোৱাই চাগৈ।
পাওঁ পাওঁ কেনেকে চিচ মাৰিলে তোমাৰ বাইক খন শুনিছো শুনিছো কোৱা। হেলৌ।
মোৰ নাই খোৱা কাট। মোৰ নে ঠিকেই হৈ আছে মোক